অ
অহ কি কৰি আছে।
অ মই আছো ৰবা এনে এতে বহি আছিলো বাহিৰত।
অ মই মই তোমাৰ এটা খবৰ খবৰ লম লমকে ভাবি আছো আজি সময় পালো কাৰণে ললো খবৰটো।
অ অ ভালে কৰিলা মই যে দিনটো বহুত ব্যস্ত গ'ল এতিয়া মানে অ ফ্ৰী টাইম পালো
অহ। অ মই ফোন কৰি আমনিটো দিয়া নাই
নাই নাই মই এতিয়া একেবাৰে এতিয়া ব্যস্ত নাই।
অহ। অ তোমাৰ ঘৰত কোন কোন আছে।
অ মানে স, মানে বাকী বিলাক চবেই আছে। মানে আজি আমাক ক'বানে মানুহ। মানুহ বহুত মানুহ আহিছে মোক ভাত খোৱাব।
অ অ ভাতত কি কি? কি কি খোৱাালে?
অ ভাতৰ আজি মানে, আমাৰ যেনেকৈ দৈনন্দিন জীৱনটো থাকে নহয় চবৰে। এটা উ ডালি ভাত মাছ। মাংস, ভাজি।
অ--হ'ব।
উ অ অ পোন্ধৰ ষোল্ল জ মানুহ হলে ভালকে খোৱা লোৱা কৰি কিনে ঘৰে ঘৰে। গুচি গ'ল।
অ ভালেই আজি দিনতটো ভালেই গ'ল তোমালোকৰ।
অহ।
অ অ মোৰো ভালে গ'ল। মইয়ো আজি সি আমাৰ মানে ওচৰৰ ওচৰতে এখন বিয়া আছিল সেই মই তাতে তাতে গৈ ধুনীয়াকে ভাত, পানী খাই আহিলোঁ, তাতে বিয়াতে আছিলোঁ। এতিয়া মানে অলপ ঘৰত দেখি আহিলোঁ। আহি মইটো মইটো মই এনেই টোপনি মাৰি আছিলোঁ। ভাবিলোঁ এবাৰ আপোনাৰ খবৰটো লৈ লওঁ।
অ কৰি কিনে
অ
উম আহিবা কেতিয়াবা আমাৰ ইয়াতে
অ যাম দিয়ক আপুনিও আহিবচোন কেতিয়াবা।
অ যাম, যোৱা মানে ঘৰতটো বাৰু কোনপিনে আছে মানে ভালকে নাজানোঁ নহয়।
অ মই এড্ৰেছটো দি দিম নে এতিয়া ক'ম?
ইটো নালাগে দ অ নালাগে দ সেই পিছেত দিব অ অ এতিয়া পিছে চাহ-তাহ খালে? নাই
অ চাহ খালো আপুনি খালে নে নাই?
এতিয়া আমি নাই খোৱা ৰ'বা আমি মানে চাৰে ছয়টা মানতে চাহ খাওঁ চাহ বাজি যায়।
এতিয়া আপোনাৰ পঢ়া শুনা কি হব, আপোনাৰ পঢ়া কমপ্লিত হল নে, ডিগ্ৰী কমপ্লিত কৰিলে নে আপুনি?
অ অ মৰ মানে জোৱা বছৰ ডিগ্রীটৌ মানে কমপিলিট হল।
অ
অ মই মানে হেই দিয়াচোন, অ এতিয়া চে চৰকাৰী চাকৰি কাৰণেও হেৰি কৰি আছোঁ, আবেদন কৰি আছোঁ।
অ কৰি থাকক কৰি থাকক চেষ্টা কৰিলে এদিন নিশ্চয় পাব
অ তোমাৰ পিছে পঢ়া শুনা কিমান?
অ মই এইবাৰ অ মই এইবাৰ হাই ছেকেণ্ডৰী দিছোঁ।
অ অ কেনেকুৱা হল তুমাৰ ৰিজালটো
অ ভালেই হ'ল ভালে হ'ল।
অ আৰু তোমালোকৰ সেই নাম ক'ত লগালা?
অ--মোৰ নাম মই এইবাৰ বীৰেন্দ্ৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত মই নামভৰ্তি কৰিলোঁ।
অ মই তাতেই কৰা।
হয় নেকি? অ মোৰ ভাল কথাটো দেখোন এইতু
অ অ মই তাতে তিন বছৰ পঢ়িলো নহয় ডিগ্ৰীটো তাতে মই শেষ কৰিলো।
অ তিনি বছৰ পৰিছে অ অ আপুনি ওলালে ন? অহ আপুনি ওলালে আৰু মই সোমোৱালো এইবাৰ
অ মই যোৱা বছৰ ওলালো তাৰ পৰা
অ অলপমানৰ কাৰণে আপোনাক মই লগ নাপালো তাঁতে
অহঁ অহঁ লগ পালে ভালেই ভালে আছিল দিয়াচোন
অ লগ পালে ভাল লাগিল হেঁতেন ধুনীয়াকে আমি কথাঁও পাতি কেণ্টিনত আমি চিঙৰা খাই খাই আমি আড্ডা দিব পাৰিলোহেঁতেন
অহঁ অহঁ ঠিকেই কৈচাঁ তে যি ধুনীয়া এখন দোকান আছে নহয়, যাদৱৰ দোকান বুলি
অঁ অঁ তাতে বৰ ধুনীয়া তাতে বৰ ধুনীয়া খাদ্য পায় মই শুনিছো।
অ তাতে চাহ পাবা তাৰপিছত অ পৰঠা ইমান খোৱা আমাৰ ৰামটো আপোনাৰ এক নম্বৰ হোটেল এখন
হয় নেকি নহ'লে মই এইবোৰ অ দিয়ক নহ'লে মই এইবাৰ ফাৰ্ষ্ট কলেজ যোৱা সিদিনাখনেই মই ফাৰ্ষ্ট তাতে যাই মই গৈ আছো চিঙৰা আৰু আপুনি যে খালে পৰঠা খাই আহিম
অ অ যাবা তাতে, বেছি নালাগে পৰথাখনত ত্রিশ তোকা আৰু চাহ আৰু চিঙৰাত পোন্ধৰ টকা ত্ৰিশ চল্লিশ পঞ্চাঁশ টকা লৈ গলেই আপুনি পাব
অ মই ইমান বিলাক নাখাওঁ খাওঁ ৰ'বা মই খালে অকল যদি খাওঁ অকল চিঙৰা খাম আৰু যদি চিঙৰাৰ চাহ খাম আৰু যদি চিঙৰা চাহ নাখাওঁ তেতিয়া পৰঠাখনে খাম নহ
অহঁ অহঁ অহঁ
ইমান খাব নোৱাৰোৱেই
অ মই মানে এটো খাই কিনে বিৰাট ভাল পাওঁ খাই কিনে
মইও খাই বহুত ভাল পাওঁ মই মানে ঘৰত তোমাক যিমান দিলো মই সিমান খাব পাৰো বাহিৰত অলপমান লাজ লাজ লাগে দে দিয়াচোন
অ তাতে হেই কৰা তাতে তুমি গাখীৰ দিয়া চাহ তুমি তাতে খাই চাবা চোন ইমান টেষ্টি গাখীৰ দিয়া চাহ
হয় নেকি অ গা গা গাখীৰ কিন্তু চাহ বিলাক যে বনাই
নহয় নহয় নহয় এইটো। পিয়ৰ পুৰবি গাখীৰৰ চাহ
অ ধুনীয়াতে ভালতো লাগিবই মই মানে পাউদাৰ দিয়া মানে পাউদাৰ গাখীৰো চাহ খাব নোৱাৰোয়ে
অ মইও কিবা এই গেষ্টিকৰ নিচিনা তেনেকুৱা হেই অলপ ভাৱ আহি যায়
অ মোৰো আহে কেতিয়াবা
অ
অ আমাৰ ঘৰত আমাৰ মামা আমাৰ ঘৰত আমাৰ মামা মা আহিছে চাগে
অ এটা কাম কৰবা নহ'লে আৰু কেতিয়াবা আমাৰ তাতে আহিলে মোক ফোন কৰিলেন
অঁ জনাম দিয়া। আমাৰ মামা আহিছে মামাক মানে ব্লু সেইটো তো লাগে অ উ অ অ যাম
এনে কেনে গাঁৱতে যোৱা নে বাহিৰ পিনে যোৱা
অ মই বা বাহিৰৰ চালেও যাও কেতিয়াবা আৰু গাঁৱফালে ত যাওঁ হৈয়ে থাকে যায়ে থাকো।
অ মানে এইপিনে এ ৰাস্তা যে আছে পথাৰৰ মাজেদি যোৱা তাতে মানে বহুত ল'ৰা ছোৱালী যায় ফুৰিব যায়, ডেকা ডেকা গাভৰু হওক বা চব চবে যায় আৰু তাতে
অ হয় নেকি অ মই যাও মই যাম আগতে গৈছিলো আজি কি অলপ লাহে লাহেকে যাওঁ মানে ইমান ঘন ঘনকে যোৱা নহয়
অ অ এতিয়া মানে এনা বাৰিষা বতৰ তোৰ তাতে পানী জমা হৈছে
অঁঃ পানী জমা হৈছে নাও যায় তাতে
অ অ আমি মানে নাওৰে নেমেলি খোজকাঢ়ি যাওঁ তাতে
খোজ কাঢ়ি যায় মানে এতিয়া ইমান পানী হল নহয় এতিয়া নাও যায় আগতে খোজ কাঢ়িয়ে যাব পাৰে নই, নৰ্মেল হয় এতিয়া বানপানী দিন আহিল নহয় এতিয়া নাওতো লাগিবই সেইটো ৰাস্তাত পানী উঠিল নহয় এতিয়া উম
যে কলবাৰ চোপা খেতি এ এতিয়া ধৰক যাই পাওঁ।
দুমাহ আগতে খুব মৰিছোঁ টো নহয়। এ এতিয়াতো পানীয়ে হ'ল। বানপানী হল নহয়। এতিয়া বানপানীত কেনেকে যাম সেইকাৰণে এতিয়াহে নিকি যোৱা নাই যে আমাৰ নাও থাকিলে নাওত উঠি যাওঁ।
অ মোৰ মানে অ, মোৰ মানে না লগৰ অ, মোৰ মামাতো ছোৱালী আছে কেইজনীমান। মানে মই সিহঁতৰ লগত যাওঁ তাতে।
তাতে বন্ধু বান্ধৱী আছে দুজনমান।
আহ' কেতিয়াবা আহিবা আমি একেলগে যাম মামাতো ছোৱালীয়ে তুমি, তোমাৰ বন্ধুকেইটা নে?
অ হ'ব দিয়া যাম দিয়ক, মোৰ এজনী ভাল বান্ধৱী আজি আছে। তাইৰ ঘৰটো অকমান দূৰত আছিল, তাই যেতিয়া, মোক এতিয়া- এই আমাৰ ইয়াত- কৰিব আহিছিল তেতিয়াও মই তাইক লৈ মই মই সেই পথাৰৰ চাইডে বালক ভৱনতো মই সেই চাইড ফুৰিবলৈ গৈছো। যিমান ভাল লাগিছিল।
তাতে সেই পাই নহয় তাতে বগৰিও খাব পাৰি।
অ', বগৰী তাৰপিছত উ'আহ' তেতিলে-
অ' তাতে তাতে মানে অ ব মই মানে ইমান মানে তেতেলী নাখাওঁ আৰু অ'
অ' মানে কেতিয়াবা তেতেলীটো খাওঁ। আৰু তাতে বহুত অ তাতে বহুত খাটা খাটা মানে আহ সেই চুটি চুটি আমাৰ গছ গছ আছে, হাতেৰেদি মানে আম মানে- নিব চিঙিব পাৰি যিমান ভাল লাগে মানে হাতেৰে চিঙি আম খ খোৱাৰ মজাটোৱে বেলেগ।
অ' তাতে মানে শিৱ কাষতে আছে তো।
অ', অ', মানে আমাৰ তাতে শিৱ বাবাৰ এটা, মন্দিৰ এটা- সেই মন্দিৰটো সোঁহাতে, শুৱাৰ সোঁহাতে এডাল আমৰ গছ আছে সৰু ইমান দীঘল নহয় কথাও নাই বাৰু কিন্তু হাতেৰে চুব পাৰি বহুত ধুনীয়া আমৰ গছ আম আম টো বহুত টেঙা টেঙা আম খায়ো ভাল লাগে চাটনি কৰি তাতে জল কে বেছিকে দি খাই বৰ ভাল লাগে লগৰ লগত।
অ উ ত গলে মই সেই আনো নহয় লৈ আহো তাতে দুটা তিনটা যি পাওঁ। আনি কিনে চাটনি কৰি কিনি আমি লগে কিজনী ভালকে ভোট জলকীয়া নিমখ জলা পুৰা একদম খাইয়ে থাকো টেঙাৰ জুতি লগাই
অ কি মস্তি লাগে ন তেনেকে।
অ অ আহিলে, কেতিয়াবা লৈ আহবা টেঙা আম
অ' আমি আনিম দিয়ক মোৰ মানে ভাবিয়ে একদম খাব মন গৈছে জিভাৰ পানী
অ হহ ঠিকেই কৈ ছা ইমান টেঙা খাব ইচ্ছা গৈছে নহয়,
মোৰো টেঙা খাব বহুত মন গৈছে।
এতিয়া পিছে ৰাতিও হৈ আহিছে নহয়
অ' অ' আমি এইটো বছৰতো কেঁচা আমত খত শেষে হ'ল চাগে, আমি অহা বছৰলৈকে ৰখিব লাগিল।
অ' অ' অ' অ' হব হওতে খাম দিয়ক।
অ', মানে এতিয়া আম পাম কিন্তু এতিয়া মানে কেঁচা টেঙা আম নেপাম নহয় এতিয়া মানে পকা আমহে পাম আৰু পকা আমৰ চাটেনি খাই খাই সিমান এটা মজা নালাগে মানে কেঁচা আমৰ তুলনাত পকা আমটো বৰ এটা মজা নালাগে চাটনি খাই।
মম নে সে কি বুলি আকৌ মেংগ' চেক বনাই কিনে হয় মানে আমৰটো ৰস সেইটো আমি অসমীয়াটো মেংগ' চেক বুলি কওঁ
অ, অ, আপুনি আমৰ ৰসটো মানে পকা আমৰ ৰস খাই ন
অ তেনে গাখীৰ দি চেনি দি
মানে মানে মিঠা আম যে পায় মি
ধৰ, পকা আমটো মানে কি কৰো চেনি দি নি কৰো
অ', অ'তেনেকেও ভাল লাগে অ যোনটো আমাৰ হেৰি পায় আমাৰ আমাৰ বজ বজাৰত পোৱা আম পায় পকা পকা আমটো ভেজি আম যে সেইটো আম চেক কৰি খাই ভাল লাগে ঘৰত পোৱা আম টো মানে সেইটো ভাল লাগে কিন্তু সেইটো যদি টেঙা থাকে তেতিয়া ইমান এটা ভাল নালাগে।
দচটকীয়া দিলেই
নাই হৱে এ মই কতো যোৱা নাই।
হেল্ল হেল্ল'
অফ
অ', অ', কি বুলি কয় অঁ তোমাৰ মা বছে কি কৰি আছে
অঁ মোৰ মায়ে এনেই চাহ খাই টভি চাই আছে, চাহ খাইো টিভি চাই আছে।
অ' আমিও চাহ খামেই ৰবা অলপমান পিছতে,
অ' মইো খাই উঠিলো।
ক'ত আছিলা।
অ অ মই খাই উঠিলো ময়ো টিভিৰ ওচৰতে বহি মই মানে টি চাহ খাই দিছো বহি পিনে আকৌ বিচনাত আহিছো আহি পিনে আকৌ তোমাক ফোন কৰিলো
অ' ময়ো মানে কি বুলি কয়, আমাৰ সাতটামান বাজি যায় মানে চাহ খোৱাক লাগে।
অ অ।
অ
টি বি চাচ নেকি?
নাই নাই মই এনেই মই এনেই বাহিৰৰ ফালে ওলাই আহিছো ৰব দে কোৱাচোন, তোমাৰ তোমাৰ আজি দিনটো কেনেকুৱা গ'ল?
কিন্তু আজি ব্যস্ততা একদম
বহুত ব্যস্ততা গ'ল, অ' ভাগৰ লাগিছে চাগে,
অ অ' তাকেইেতো মই শুই শুই ন কথা পাতি আছো।
অ' মোৰ আজি বহুত মোৰ আজি বহুত ব্যস্ততাৰ মাজত গ'ল মোৰ বহুত ভাগৰ ধৰিছে, সেইকাৰণে শুই আছিলোঁ অকণমান, আৰু অহাকালিতো আৰু ক'বাত যাব লগা আছে,
অ'